কি কৰিছা আহ কি কৰিছা?
এ আছো দিয়া। কিবা কিবি ভালে দিয়া। ভাল। তোমালোকৰ?
অ' আমাৰো ভালেই দিয়া।
অ।
বাকী ভাত খালা?
বাকী এয়া খাই বৈ মানে আজৰি হোৱা
অ' হ'বা আৰু মানে গৰমটো কেনেকুৱা পাইছা?
গৰমটো অলপ অলপ ৰাতিপুৱা বৰষুণ দিছে নহয় খুব।
অ' আমাৰ ইয়াতো বৰষুণ এতিয়া আকৌ ৰ'দ দিছ চেচোন।
অ ৰ'দ দিছে ন? আমাৰ ফালে ৰ'দটো নাই তথাপিতো মানে হেৰি গৰমতটো তেনেকুৱা নাই।
পুৰা তোমাৰ।
অ এ খাই বৈ আজৰি হৈ পেলাই বোলো অকণমান পথাৰৰ ফালে ওলাই যাওঁ।
অ মই তাকেই তোমাক ফোন মাৰিছিলো এ খেতি কৰি আছ নে নাই? এতিয়া আকৌ আছা অ ৰঙালাও চঙালাও কৰিছ নে এইবাৰ?
কৰিছো কৰিছো।
অ মই লৈ আহিমগৈ দিয়া এদিন গ'লে তোমালোকৰ তাৰ
অ', অ' আহিবা, আহিবা, পাৰিবা, পাৰিবা।
পাৰিম ন অ এই গো তই যে তোমালোকে যে প্ৰথম পইচাটো পাইছিলা এ ছেকেণ্ড টো কাৰণে তোমালোকৰ তাত মানুহ আহিছে নেকি বাৰু এনেকে?
মানুহ অহা নাই তেনেকে এনেই আমাৰ হেৰি জীৱিকা সখীয়ে চাই আৰু।
অ' আহি আছে ন?
পতিমাহে
অ' আমাৰ এইটো ফালে কিন্তু অহা নাই।
অ' আমাৰ সেই খেতি খেতিৰ মই খেতিৰ ওপৰত হেৰি দিছিলো নহয়।
দিছিলা নেকি অ সেইটোৱে কৰি আছা। অ আমাৰ আকৌ মানে হেৰি কৰিছিলে মানে কাপোৰ বয় যে সেইটো মানে কাপোৰৰ ওপৰত দিছি ছিলে মাজতে মানে কাপোৰ বলে আৰু। অলপ বৈ পেলাই উলিয়াই পেলাই বেচিলে এতিয়া আকৌ গামোচা চাবই আছে তেনেকে সেইকাৰণে মই বোলো তোমালোক তোমাৰ তাত আহিছে নেকি চাবলৈ আমাৰ ধৰি লক বৈ থাকোতে চাবলৈ আহিলে ভাল আৰু ন দেখি যাব তেওঁ এটা এটা মানে বোৱা কাপোৰ ৰাখি ৰাখি গৈছো মানে এসন এসন কি
অ ফটো মাৰি মাৰি থৈ দিলে হত কাট কুখনৰ লগতে মাক ফটো মাৰি দিব আমি মানে যেনেকে খেতি ওচৰত গৈ পেলাই ফটো এক কপি
অ অ অ তেনেকে উঠাই থৈ দিছো বাউ মই ফটো মাজতে আকৌ আমি অলপ মাছ সেইটো মানি পেলাই সেয়া ব্যৱসায়ও কৰিছিলো তোমাৰ মাছৰুমৰ তাৰপিছতে ক কৈছিলোঁ নহয় এতিয়া গৰমৰ কাৰণে কৰা নাই আকৌ ভাবিছো সৈটো মানে নেক্সট যদি আকৌ কিস্তিটো সোমায় তেতিয়া মানে ভাবিছো অলপ মানে জেগা ধুনীয়াকৈ বেৰি লয় ভালকে মানে কৰিম আৰু অলপ ভালকৈ মানে মানুহে বহুতে বিচাৰে গম পাইছা নে আজিকালি মানে মাছৰুমতটো খুৱাই ইমান ভাল
ভাল বহুত বেমাৰৰ কাৰণে
মানে ভাল উম বহুত বেমাৰ কাৰণে ভাল তোমাৰ সেইটো কাৰণে বহুতে বিচাৰে কৰিছা ন তুমিও অ ঘৰতে সাবলৈ কাৰণে অ আৰু সা খাবলৈ বহুত ধুনীয়া বুজিছা ন উম ইমান ধুনীয়া লাগিছিল মানে প্ৰথম ভাবিছিলোঁ যে ক'তনো ভাল লাগিব ন আনি পেলাই অলপমানহে কৰিছো কৰিছিলো তাৰপিছতে তোমাৰ খাই পেলাই ইমান ধুনীয়া মানুহে ইমান বিচাৰিছে জানানে চবেই ভাল পায় আজি আজিকালি নহয় মাছৰুম মানে ব্যৱসায় বহুতে কৰা হৈছে তেওঁ মানে
কৰা হৈছে আগতে আমি কিনি কিনি আনো এতিয়া মানে ধৰা চবেই ঘৰতে কৰে আৰু
অ সবেই ঘৰ কৰে আৰু ভালো হৈছে, অ' সেইটোৱে আজিকালি বেমাৰ বহুত হয় ন মানুহৰ বহুত সহজতে। তুমি চাবাচোন এই তুমি অকণমান যদি পৰিলা হাতখন ভাঙিলে এনেকুৱা ইমান থুনুুকা হৈছে মানে হাড় বিলাক আগতে- একোৱেই নহয় ন মানুহবিলাকৰ
ঘৰতে খেতি
অ' ভালে কৰিছা উম ন তুমি মানে কি জানা এনে যদি বজাৰৰ পৰা কিনি আনা আজি আনিলে তোমাৰ কালিলৈ বস্তুটো গেলিয়েই যায়। এনে অ ঘৰৰ বস্তু যদি সাৰ নিদিয়ে হয়তোু যায় ন তথাপিও যায় কিন্তু, তোমাৰ মানে যদি মানে বজাৰৰ পৰা অনা যায়। তুমি ফ্ৰিজত নখলে মানে সেই বস্তুতটো গেলি যায়। গ গম পাইছ নে তাতে গম পাইছোৱাচোন কিমান সাৰ হয়নে
তাকে এতিয়া ঘৰতো যান মানে খেতি এতিয়া বিলাহী-চিলাহী আছে। ছিলে বৰষুণতো হয় হয় মানে
অ বৰষুণতো বৰষুণ বেছি হলেও ক'বয়া
বেয়া এই বিলাহী হওক জলকীয়া হওক এইেইখিনি কাৰণ মানে অকমান বেয়া হয় মানে হ বেছি
হওক অ', বেছি হ'ব মানে কি জানানে আমাৰ আকৌ কেনেকুৱা হয় বৰষুণটো দিলে দিয়েই থাকে ৰ'দতটো দিলে তোমাৰ এস্ত সুতাহলৈ দিব পানীতটো প্ৰব্লেম হৈ যায় তোমাৰ নহ'লে তোমাৰ বৰষুণটো যদি দি থাকে একে থিয়ে দি থাকে পানী হৈ যায় হয়নেে।
কালি সেই গোবৰ সাৰ। আৰু পানী চানী দি কৈৰি ৰ'দতটো বেছি চিকানে
দিছা মানে অ ৰাতিটো বৰষুণ অ সেইটোৱে অ আমাৰো দিছ কিন্তুতিয়া আমাৰ ইয়াত আকৌ ৰ'ড দিছে তোমালোকৰ তাত আক ৰদতটো নাই হয় এই বৰ বৰষুণ কোনটো গম পোৱা নাযায় গম পাইছা নে অলপ জেগাত দি থাকে অলপমান আহিবা সে দখৰ পা আকৌ। কৰ ৰ'দ দি থাকে। এনেকুৱা হয় অ। কেতিয়াবা তেনেকুৱাহে হয় তোমাৰ অ সেইটোৱে ইমান বৰষুণ হোৱা হৈছে ন আজিকালি উম। গৰমটো ইমান বাঢ়ি বাঢ়ি গৈয়ে আছে দিনক পিনে গছ গছ এইবিলাক গছ-গছনি বিলাক মানুহে কাটিছে যে ঠিকছে সেইটো কাৰণে তোমাক মানে গৰমটো বাঢ়ি বাঢ়ি গৈ আছে আজিকালি মানুহে ধৰি লওক ঘৰ বনাবলৈহে চাই ন।
তাকে লাগে যে আকৌ, লাগে যে মানুহক ঘৰ এটা।
অ' লাগে। তাকে আৰু গছ-গছনিও লাগে দিয়াচোন হয়নে, গছ গছনিবলাকো লাগে। নাথাককা হৈছে যে আজিকালি তোমাৰ দেখা নাই যে, কিমান মানে গছ গছনিবিলাক কাটিছে সেইটো কাৰণে গৰমতটো বাঢ়ি বাঢ়ি গৈ আছে আগৰ ৰ'দটোত অ আগৰ ৰ'দটোত তুমি যদি ওলোৱা ইমান পুৰি নাযায়। আজিকালি ৰ'দতো তুমি ওলাবই নোৱাৰা ইমান পৰি যায়
পৰি পৰি যায় পৰি পৰি যায় তেনেকেই আমি কৰি থাকো মানে পৰি পৰি যায় নহয়। আমি আকৌ তেনেকেই কৰি থাকোগে নহয় পথাৰত গৈ মানে অকমান ৰ'দ নহলেও বেয়া লাগে মানে একেবাৰে বোকা হলে ভাল নালাগে বৰষুণ হৈ থাকিলে অকণমান ৰ'দ
অ শুকাই থাকিলে মানে বস্তু বস্তুটো যেতিয়া শুকান নহয় বেছি ভাল লাগে ন
আৰু এই লাগা দিনত চায়ো ভাল লাগে যে সেইকাৰণে মানে মই সোনকালে আজৰি হৈ পেলাই ধুনীয়াকৈ গৈ অকণমান চাই আহিলে মনটো ভাল লাগি যায় আকৌ ধৰা দুপৰীয়া এতিয়া আহ ৰাতি সাজৰ কাৰণে কিবা কেইটামান লৈ আহিব
কিবা এটা লৈ আহিব সদায় মানে তোমালোকৰ নিজৰ বস্তু গোটেই খিনি থাকে যে অ তোমালোকে ধৰি লও দুই তিনিটা বস্তু ছিগি লৈ আহি থিব পা আৰু লগতে কি হয় উম আৰু লগতে কি হয় ইমান খিনি জেগা কৰিছা গৈ চায়ে বহুত ভাল লাগে ন হয় দিয়া অ আগতে এনেকুৱা আছিলে ন বেলেগৰ জেগা যাই পেলাই আমি তেনেকে চাও অ আহ কষ্ট হয় প্ৰথম অৱস্থাত মানে কষ্টতটো হয় ন অ ভালে কৰিৈছা মটৰ এটাও দি লব
কাৰণে মটৰটো মানে আকৌ মটৰ হলে কৰিবলৈ হ'লে অকমান ঘৰ
অ চোৰো হয় যে অ চুৰ হয় অ সেইটো কাৰণেহে হয় দিয়া চোৰক পোৱাও মানে
অ মানে দমকল ত মানে হেৰি কৰি লৈছো এইফালে মানে আমাৰ পিছ হালধি দমকলটো মানে দেখা পাই থাকাকে
পনিৰ বনাই আছানে পনিৰতটো বনাই আছাানে অ এ অলপ দি পঠাবাচোন এফাললৈ যদি তোমালোকৰ কোনোবা আহে
অ কোনোবা আহে মানে হেৰি জানো কোনো এতিাকে এনেইতো যায়েে
অ তে যদি তুমি অ দিবা অ সুধি লৈ তোমালোকৰ যদি বনোৱা যেতিয়াই বনোৱা আৰু এইকেইদিনত আজিো নোৱাৰিবাই কালি মানে যদিও পাৰা
কাৰ তুমি যেতিয়া লাগে বুলি কোৱা মই বনাই দিব পাৰিম বাৰু
পঠাবা ন ঘৰৰ যে তোমালোকৰ আকৌ পনীৰটো বহুত ধুনীয়া মিক্স নাই যে একো সেইটো কাৰণে খাবলৈও ধুনীয়া হয় আৰু মানে কি জানা বনালে অ মানে বনালে। মানে আলহী আহিলেও খায়কে কয় মানে ক'ৰ পৰা আনি চালো এনেকুৱা খালি মানে ঘৰত লহি আহিব চাগৈ সেইটো কাৰণে স মাছ মাংসতটো মানে চবে খাব নিবিচাৰে যে হয় পনিৰতটো আকৌ চবেই খাই উম দি পঠাবাচোন তেনেকে অলপ অ এক কেজি মান তুমি দি পঠাবা ন অ আকৌ যদি ৰ ৰঙালাও হৈ আছে ৰঙালাও দুটামান দিপ
ৰঙালাও আৰু
ভেন্দিও অলপ দি পঠাবা দিয়া ন আধা কেজি মান
ভেন্দি আধা কেজি মান হলে হেৰি লৈ এ অ দি পঠাম দিয়া
দি পঠাবা চাই পেলাই অ ওলাবনে অ ওলালে দি পঠাবা অ বেপাৰীক দি আছা মানে এতিয়া চবজী বিলাক অ সিহঁতে নিলে তেতিয়া তোমালোকে বজাৰত যাব নালাগে
নালাগে এপায়ে ঘৰৰ পৰাই লৈ যায় আজিকালি
এ তোমালোকৰ গাঁৱৰ মানুহখিনিয়েও লৈয়ে যায় তোমালোকৰ তাৰ পৰাই ন অ তোমালোকৰ সুবিধা হৈছে দিয়া অ অ হয় আকৌ চিন্তা দূৰ হৈয়ে থাকে তোমালোকৰ ধুনীয়াকে মানে তোমালোকৰ গাওঁখনো বহুত ডাঙৰ যে হয়নে সেইটো কাৰণে ভাল হৈছে অ মানুহখিনিয়ে তাৰ পৰা নিবও পাৰে অ বিলাহী অ বিলাহীওতো কৰিছা চবে কৰা আৰু তোমালোক থাকে ন উম ভালে আছে তিয়ঁহও তিয়ঁহটো হৈছে অ তিয়ঁহো দি পঠাবা অলপ পাৰিলে
অ অ ঠিক আছে বাৰু
ন তেতিয়াহে আৰু অ কোৱা বিলাহী, তিঁয়হ তাৰপিছত ৰঙালাও, পনিৰটো দিবা আৰু ভেন্দি অ সেইখিনি গোটেইখিনি দি পঠাবা আৰু তুমি তেতিয়া যা হাতত দি পঠিওৱা পঠোৱা তাক কৈ দিবা আৰু আমাৰ ঘৰতে নহলে মোক কণ্টেক কৰিলে হ'ল ম তেতিয়া লৈ আহিমগৈ আৰু ন বস্তুখিনি ইয়ালৈ যে আহিব নোৱাৰিবও পায় হয়
অ', অ', ঠিক আছে, ন' মৰিগাঁওত যোৱা মানে সেফালে টাউনলে যোৱা মানুহ থাকে।
অ', অ'। হ'ব সেনেকে দি পঠালেও হ'ব, অ', অ', লৈ ল'ম, অ', অ', তেনেকেই মই লৈ ল'ম দিয়া বস্তুখিনি কাৰণ আমাকো লাগ গে হয় ঘৰৰ বস্তু হ'লে মানে আমি ভাল পাঁও নহ'লে তোমাৰ মানে বজাৰৰ পৰা নোৱাও আনি ইমান, আৰু বেয়াও হৈ যায়
নহ'লে হেৰি, কালিলৈ বন্ধ আছে নহয় তুমিয়ে এপ পাক আহি লৈ যাবহি পাৰা।
অ', হয় দিয়া কাইলে বন্ধও আছে। মই যদি পাৰো বাৰু মই নিজে যাম, যদি বোলে বৰষুণ চৰষুণ নহয়। যদি বোলে তুমিয়ে পাৰিলা, তুমিয়েই দি পঠাই দিবা আৰু ন' হ'ব, অ', দোকানৰ পৰা মানে কিনি খোৱাতকে তেনেকেই লৈ আহিম আৰু। অ', অ', সেনেকেই লৈ আহিম দিয়া, অ', হ'ব দিয়া ন' অ', অ', অ'।